অ শুনা নাই মই তোমাক
শুনিছ এতিয়া
নাই নাই তোমাৰ মাতটোো বহুত সৰুকে আহিছে
এতিয়া শুনিছা
অ অ শুনিছো কোৱা
কি কৰিছ
হা এনেই আছো তুমি ক
মই এনেই আছো আজি ফটো চটো দেখিলো তোমাৰ কিবা বোলে তুমি ফেয়ৰৱেলত গৈছিলা
অ ফেৰৱেল দিখলে আজি আমাৰ কলেজত
কলেজত মানে কিহৰ ফেৰৱেল ইমান দেৰিকে দিলে যে
এই এটা কিবা ক্লাব আছে ত তাতে দিলে কলেজ লাইফটো খতমে হ'ল আৰু এতিয়া ক'ব গলে বৰ দুখ লাগিছিল অলপ আ এনে অলপ আহ সন্মান দি পিনে কিবা কিবি সৰু সৰুৱ বস্তু দিছে যিখিনি আমাৰ জুনিয়ৰ খিনিয়ে পাৰে দিবলৈ
আচ্ছা খোৱালেনেে নাই কিবা
হা হেল্ল' হেল্ল' মই শুনাল নাই তোমাৰ মাতটো মোৰ সৰক আহিছে
হেল্ল' কি কি খোৱালে
আহ আমাক লাঞ্চ দিছিলে পেকেট লাঞ্চ তাৰে বাহি বুলি একো দিয়া নাই আৰু
আচ্ছা আমাৰো সেই তোমাৰ আমাৰ মোটামটি মে মাহতে হৈ গ'ল মে ম দিলে গৈ কিবা এয়া দিছে নে নাই তাক চাক থ খেল ধেমালি কৰিছিলে ন
তোমই শুনা নাই অ একদম সৰুকে আহিছে
এতিয়া শুনিছা
নাই স্পষ্ট নহয় মাত্ৰ
বছ বস্তু হোৱা নাই ৰবাচোন এক মিনিট এতিয়া শুনিছা
নাই ল কৰৰুোগে হি যে হেল্ল' নাই নাই নাই নাই দূৰৰ পৰা আহি আছে মাছটো হেল্ল' হয়
অ কোৱা কোৱা মই শুনি আছো কিন্তু তোমাক কোৱা
অৱ মই তোমাৰ মাতটোো শুনা নাই কোৱা
কিয় বা নেটৱৰ্কৰ কিবা নেকি
হ'ব পাৰে
হয় চাগে
পাকি হ দ আছিলিল
অকল কলেজতে গ'লে নে তাৰপিছত ক'ৰবাত গ'লা
নাই এনে অলপ লগৰ লগত লগৰীৰ লগত ওলাই গলো অ তাই বাহ মিল শু নাই এনেিয় দুই এটামান ফটো উঠিলো সেইটোতো থাকিবই আৰু ছোৱালী মানুহৰ বাকী বেলেগ একো নাই কলেজত এ অলপ দুখ লগা পৰিস্থিতি হৈ গৈছিলে মানে এৰিং যিহেেতটো
অ', কান্দা কাটা, কন্দ কাটা
বিদায় দিয়াত। আৰু অ', কান্দা কাটা হোৱা, কান্দা কটা হোৱা নাই। কিন্তু সেয়া আৰু বিদায় দিয়া যেন হৈছে মানে
অ', শুনি আছো তুমি বোলে বাহিৰত যাবা। পঢ়িবলৈ। কি চাবজেক্টত? পিছে এডমিশন
এই মাষ্টাৰ যত লৈছো।
অ! কিবা এন্ট্ৰেন্ঞ্চ দিব লগা হৈছে- নে কিবা মেৰিটলিষ্টত?
এন্ট্ৰেন্ছ দিব লাগে আজিকালি এন্ট্ৰেন্ছ নিদিয়াকে কতো নহয় অভিয়াচলি এডমিচন খালী এন এ পি কাৰণে অলপ সেইটো ইজিয়াৰ হৈ গৈছে লিনিয়ান হৈ গৈছে নিজৰ মানে ইষ্টামতে চুচ কৰিব পাৰো, সেইটো এটা ভাল হৈ গৈছে। তাৰে বাহিৰে এয়া আৰু
এ! ৰৱা মোৰো এন্ট্ৰেন্ঞ্চ আছে। তাকে টেনশচনত আছো কি বা হয় কি নহয়? এডমিশনৰ কাৰণে
অ',
তাৰ আগৰটো কথা ভাবি পেলাই মানে বহুখিনি কাম মানে দৌৰা দৌৰিকে কৰাও নাযায় ন।
অ', বুজিছো।
ভাবি চিন্তি কৰিব লাগে আৰু তাকে আৰু ভাবি আছো, কি কৰা যায় সিফালে যদি এডমিচন নাপাও তাকে কি কৰিম আকৌ
অ', অ',
এই এই তোমাৰতো বাৰু হৈ গ'ল শুনি ভাল লাগিল খবৰ কিহত থাকিবা তাতে পিজিত থাকিবা নেকি?
চাওঁ কি কৰো।
আহ হোষ্টেলবোৰ বা কেনেকুৱা তাৰে আকৌ
নিয়ম নীতি চব জাগাৰ বেলেগ বেলেগ হয়। যিহেতুকো তাৰেও হষ্টেলৰ বেলেগে নিয়ম নীতি হ'ব। আমাৰ ইয়াতকে এতিয়া চব জাগাটোতো বেলেগ বেলেগ নিয়ম নীতি, বা ষ্টুডেন্ট খিনিৰো বেলেগ ধৰণে থাকাৰ সেয়া এটা থাকে। সেই হিচাপে এডজেষ্ট কৰি ল'ব লাগিব আৰু সেইটো দিগদাৰিটো নাই।
আচ্ছা, আমাৰ ইয়াতে নকৰিলা যে? বাহিৰলৈ গ'লা কেলে?
ইয়াতে মানে আ, চাইকলজিৰ সিমান এটা একো ভাল নাই। সেইটো বাবে ইয়াতে কৰিব নোৱাৰিলো মই।
আছ স্কপ নাই নেকি?
স্কপৰ কথা নহয়, স্কপ আছে। বা নাথকাওঁ বুলি নকওঁ। কিন্তু সিমান এটা নাই যিমান এটা থাকিব লাগে। সেইবাবে আৰু অলপ দিগদাৰি হ'ল, আৰু ইয়াতে কৰিব নোৱাৰিলো।
বাকী লগৰ বিলাকে কি ফ'ৰ ইয়াৰ্চ কৰিব। চাৰি বছৰীয়া কৰ্চটো কৰিব নেকি?
অ, বেছিভাগে চাৰি বছৰীয়া কৰ্ছে কৰো বুলি কৈ আছে। কিন্তু বহুতে কানফিউজ। মানে অলপ এন বি বি মানে অলপ স্পষ্ট হোৱা নাই। কিছুমান বস্তু সেইটো কাৰণে অলপ কানফিউজ হৈ আছে।
তুমি কিল-তুমি কেলে তিন বছৰ কৰিলা? চাৰি বছৰ নকৰিলা?
মই মানে আগৰ পৰা তেনেকে ভাবিয়ে থৈছিলো। যেনিবা ত' সেইটোৰ কাৰণে আৰু বেছি কানফিউজ হোৱাতকে তিন বছৰে কৰি দিলো আৰু
মই শুনিছো যোনে বোলে শিক্ষাৰ লাইনটোত যাব বিচাৰে সিহঁতেহে বোলে চাৰি বছৰ পঢ়িব লাগে। অ, আৰু বোলে মই বলো তোমাৰইফালে কোনবাই যদি পি এচ ডি বা তোমাৰইফালে ডিগ্ৰী বেলেগ ডিগ্ৰী কৰিম বুলি ভাৱে বি এচ চিত তেতিয়াহে বোলে ভাল বোলে। অ, মই শুনা মতেতো। কি কওঁ, মোৰ লগৰ বহুত। তে ঠিক আছ
সেনেকুৱা একো কথা নহয় আচলতে, সেইটো কোৱা কথা হয়। কিন্তু সেনেকুৱা নহয়, তোমাৰ নিজৰ কথাটো হয়। তুমি সেই যিকোনো চাবজেক যি লৈ আছা তুমি সেইটোৰ বিষয়ে কিমান বেছি পঢ়িব খুজিছা সেইটো আচলতে কথাটো হয়। কিন্তু তাৰে বাহিৰে। মোৰ হিচাপে চবে নিজৰ নিজৰ বাছি লোৱাটো দৰকাৰী হয়। আচল জীৱনতটো যিহেটেতো নিজৰ হয়।
মানে তোমাৰ এটা কথাটো হ'ল মই শুনা মতে তোৰ তাত কোনবাই যদি ইউ পি এছ চি, এ পি এছ চি দিয়ে, তেন্তে সিহঁতে তিনি বছৰ কৰাতটোও মানে ঠিকেই আৰু। মানে তোমাৰ চাৰি বছৰটো আৰু অযথা যদি সিহঁতে যদি এ, প্ৰথম বছৰতে নাপায় ডিগ্ৰী মানে ডিগ্ৰীটো পাই পেলেই তেতিয়া সিহঁতে চাৰি বছৰ কৰিব পাৰে। কাৰণ ইফালে আকৌ সিহঁতে এক বছৰ পাই যায়। নিজকে ৰেডি কৰিব লছ নোহোৱাকে এটা বছৰ যিহেতুকে এনে এনে ঘৰত থাকাতকে। মই ভাবো আৰু আৰু বাকী খিনি যোনে ভাবে যে নাই মাষ্টাৰ্চটো কৰি ইফালে চাকৰি বা কিবা যদি ব্যৱসায় কৰে সেইটো মানে ভাবিব পাৰেতে সেইটো আৰু এটা বেলেগ সুবিধা আৰু সুবিধাটো ভালেই কৰিছে এতিয়া যোনে যেনেকে বিচাৰে আৰু মানে ঘৰত বইি থাকিব নালাগে আৰু, মই ভাবো।
সেইটো হয় বাৰু। কিন্তু সেয়া আৰু নিজে বাচি লোৱাটো দৰকাৰী। যিয়ে নহওক কিয়।
অ, সেইটো হয় বাৰু। কিন্তু এতিয়া আজিকালি যিমান ভাল হ'ল।
হে'ল!
যৰে হওক বা আৰ্টছৰে হওক তুমি বোলে এ, কি কওঁ যি মন যায় তাকেই কৰিব পাৰা।
চাইন্সৰ মানে এতিয়া একেলগে মিক্স কৰি কৰিবতো নোৱাৰি। কিন্তু মানে নি নিজৰ মৰ্জিত আৰু কৰিব পাৰি আৰু। যেত যিখিনি জ্ঞান আছে যিখিনি ধৰণে পঢ়িছো। সেইখিনি বিষয় জানি শুনি বাৰু এইটো চাবজেক্ট নলয়, সেইটো চাবজেক্ট ললো। সেইটো কৰিলো এ, এনেকুৱা কৰিব পাৰি।
উম, তাকেই তুমি কি পি এচ ডি লৈ পঢ়িবা নেকি? নে মাষ্টাৰ্চ কৰিয়ে থবা?
অ, সিমানলে ভাবা নাই আচলতে। আগতে মাষ্টাৰছটো কৰি লওঁ। কৰি লোৱাৰ পিছত চাই লওঁ, কি কৰা যায়।
আচ্ছা।
ভাবাৰ সেয়া হোৱাই নাই মানে।
নাই ভাবিব লাগে। তুমি এনো চোকা ছোৱালী যিহেতুকে।
তেনুকুৱা একো নহয় আৰু।
এ, পাৰিবা পাৰিবা অ, কিয় নোৱাৰিবা। তুমি ইয়ালৈ যাব পাৰিবা দিয়া পঢ়াবলৈ পি এইচ ডি টো কৰিলোৱা ভালে হ'ব ।
চাও কি কৰা যায় ।
অ ঘূৰি আহিবা নে নে তাতে থাকিবা তাতে তুমি কাম চাম লৈ তাতে থাকি যাবা নেকি?
তেনেকুৱা একো বিশেষ ভবা নাই মানে ।
আও তুমি নাভাবিলে আৰু কেনেকৈ হ'ব তুমিটো ভাবিব লাগিব ন।
নাই মানে ইমান দূৰলৈ ভাৱা নাই ।
হা হা হা
ইমান দূৰলৈ ভাবা নাই ।
অ মানে কোর্সটো কিহৰ মানে তুমি কাউচিলিং কৰিলা নে ক্লিনিকেল কৰিলা ।
কাউঞ্চিলিং ললো মই ।
অ ভালেই কৰিলা দিয়া কিয় আমাৰ ইয়াতো নাই নেকি?
নাই ইয়াতে আমাৰ কাউন্সেলিং প্ৰভাইড নকৰে ইয়াতে ক্লিনিকেল ও নকৰে আচলতে। কব গলে অ কিন্তু কিছু কিছুমানে স্পেচিয়েলাইজচন এনে দিয়ে । নাই এইটো ডক্তৰৰ কাৰণে নহয় আচলতে । কিন্তু সেনেকোৱাই কিবা অলপ আৰু ।
অ আচ্ছা আজিহে গম পালো দেই । মই আকৌ ভাবো এইটো মানসিক ইয়াৰ বাবে ডক্তৰে আৰু গোটেই কেইটা। আৰু মেডিচিন বেডিচিন দিব পাৰে নে নাই বাকী । পিছে
নাই নাই মেডিচিন দিব নোৱাৰো আমি ।
অ তাকেই ভাবো চাইকল'জি মানে মানুহ বিলাকে যে চাইকেটিষ্টৰ ওচৰত যায় এসোপাই দেখোন দৰৱে লৈ আহে মানে কেলেই বা খাই মানুহ বিলাকে টো বুজিয়ে নাপাওঁ আজিলৈকে বোলো মই কওঁ যে কি তুমি আৰু বোলে ইমান উম ভাল ভাল ডক্তৰ আছে তোমাৰ ভাল হৈ ডক্তৰ লাগে মেডিচিন কিয় দিয়ে বুজি নাপাও দেই কথাবোৰ
চাইকেট্ৰিষ্টৰ বস্তুটো বেলেগ হয় কাউচেলিং চাইকলজি বা ক্লিনিকেল চাইকলজিৰ বস্তুটো বেলেগ হয়।
অ নাই বাৰু বুজিলো কথাটো তোমাৰ ঠিকেই আছে যি ভাল পোৱা তুমি সেইটোৱে কৰা বাৰু পিছলে সুবিধা হব যিহেতুকে বাকী ভালকে থাকিবা আৰু যলে গলেও আৰু সেয়ে আৰু
অ অ নিশ্চয়
দিয়া দিয়া তোমাৰ লগত কথা পাতি ভালেই লাগিল দিয়া।
অ অ দিয়া